অ হেল্ল',
শুনিছো,
অ অ শুনি আছো । তেতিয়া শুনি আছিলো ।
অ মই নাই মই আপোনাৰ হেৰিটো শুনা নাছিলো তাৰমানে উ, আছো আছো।আপোনাৰ ভাল?
অ ভালে ভালে। বাকী অ খালো খালো।তুমি খালা নে নাই? চাহ এনে নৰ্মেল আৰু এনে নৰ্মেল বিস্কুট চাহ খালো।
আচ্ছা আচ্ছা।
অ বাকী আৰু? অ চাহ খোৱা হ'ল ন?
সেইটোৱে ৰাতি ভা, কি ক'লে? নাই মই গাখীৰ চাই খাওঁ।
অ গাখীৰ চাহ ময়ও খাওঁ গাখীৰ চাহে কিন্তু যদিও ভাল নহয় গাখীৰ চাহ খোৱা কিন্তু খিচাই খাওঁ আৰু।
খাই দিও।এনে লাল চাহ খাব পাৰিলে ভাল যদি আপুনি তাত চেনি নিদিয়াকে। খাই।
উম।
তেনেকুৱা আৰু ৰাতি ৰাতি কি ৰুটি খায়নে, ভাত খায়নে কি খায়? ৰাতি সময়ত।
ভাতে খাওঁ।তুমি কি খোৱা ৰাতি ৰুটি নেকি?
নহয় ভাতে খাওঁ কিন্তু একচুৱেলি ৰুটি খালে ভাল হয়।
অহ ৰুটি খালে ভাল আৰু। আৰু সোনকালে খাব পাইে ভাল কিন্তু এ দেৰিয়ে হয় আৰু খাওঁতে খাওঁতে।
হয় হয় আৰু আপোনাৰ ৰাতিপুৱা সময়ত অলপ হেভি কে খাব লাগে।দুপৰীয়া সময়ত অলপ তাতকে কম। যে আৰু ৰাতি। এ।
ফল কৰিব ফল কৰা নাই।
সেইটোৱে সেই। এতিয়া ৰাতি খালেও ধৰক ভাত খালেও। ৰাতি ভাতে আছে কিন্তু ইমান একো মানে বিশেষ। আয়তন নাই আৰু মানে। আপোনাৰ দালি ভাত তেনেকে চব্জি হ'ব। সেইখিনিয়ে।আৰু ৰাতি অলপ বেছিকে নাখাওঁ মানে কমকে ভাত।
কমকে খাও অ অৱশ্যে মইও সেনেকুৱাই। অ কমকেই খাও কিন্তু সেই আৰু। খাব নোখোৱা কেও থাকিব নোৱাৰো।
হয় হয় সেইটো হয়।আমাৰ অসমীয়া মানুহৰ এইটো এটা থাকে।
উম হয়।
আৰু ৰাতিপুৱা সময়ত ধৰক হেভিকে মানে অলপ বেছি। কে খোৱাতো বেটাৰ মানে পেট ভৰাই পেলাই।
অ খোৱাতো বেষয়।সেইকিন টো সেই আমাৰ ওলোটাই হয় কেতিয়াবা। বা।ৰাতিপুৱা দৌৰা দৌৰিকে খাওঁ। খাওঁ কমকে খোৱা যায়।আকৌ দুপৰীয়া আহে ভালকে খাওঁ সেনেকুৱা। ৰাতি টো বাৰু ইমান হেৰি নহয় দুপৰীয়াহে উল্টা মানে ভাল ভালকে খোৱা যায়। আৰু কেনেকুৱা হেৰি বস্তু।
বাহিৰত মই নাখাওঁ তেনেকে।কিন্তু দুপৰীয়া সময় সময়ত কেতিয়াবা কৰবাত উলাই গলে তেতিয়া চাহ বা বিচ 'ত তেনেকে খাওঁ।
উম চাহটো যে, চাহটো মানে হয় আৰু দ তিনিবাৰ মান। দিনত।
দিনত এবাৰে খাওঁ খালে কেতিয়াবা আৰু কেতিয়াবাহে সদায় নহয়। আৰু পানী চানী খোৱা যায়।
অ নহয় ন চাহ ৰাতি ৰাতিপুৱা ৰাতিপুৱা নোখোৱা নেকি।
কি ক'লা
চাহ ৰাতিপুৱা নখুৱা?
ৰাতিপুৱা খাওঁ ৰাতি। ৰাতিপুৱা খাওঁ কিন্তু সেইটোও কমকৈ মই কেতিয়াবা ডাইৰেক্টলি মই ভাতে খাই দিওঁ। তেনেকুৱা আৰু খালী পেট। ততটো ৰাতিপুৱা ব্ৰাছ কৰি উঠি পানীয়ে খাওঁ। সেইটো ভাল আপুনিও খাইনে নাই পানী।
পা পানী খাওঁ বাৰু গৰম পানী খাওঁ অলপ ৰাতিপুৱা কিন্তু মই ৰাতিপুৱা চাহ খাওঁ। চাহ খাওঁ তাৰ পিছত অলপ দেৰিকে ভাত খাওঁ এনেকুৱা আৰু ত ভাবিছোঁ। এতিয়া মানে অ তথাপিও মানে গখিৰ চাহটো কমাব পাৰিলে ভাল কিন্তু ভাবি আছো কমাও নেকি ৰাতিপুৱা গ্ৰীণ টি বা এনে ফিকা চাহ খোৱা কৰো। লালচাহ মানে ভাবিহে আছো ফল চুটো হোৱা নাই এদিন। কৰিলো এদিন গ্ৰীণ টি খালো এনেকে থাকিলো আৰু কিন্তু আৰু নোৱাৰি।
অ কিন্তু গ্ৰীণ টিৰ অভ্যাসটো থাকিলে ভাল।
অ ভাল এইটো গ্ৰীণ টিটো মানে অদ্ভুত টেষ্ট নহয় মানে খাবই মন নাযায় গৰম পানীত কিবা ফ্লেভাৰ দি খোৱা যেন লাগে। কিন্তু সেই আৰু ভাল এতিয়া আৰু এনে আছিলো। এনে আৰু ৰাতি ভাত চাত কি বনাম তাকে এনে হাজবেণ্ডৰ লগত ডিচকাচ কৰি আছিলো।
আচ্ছা আচ্ছা
তুমি কি কৰি আছিলা?
মই এনেই ৰেচ লৈ আছিলোঁ মই অলপ ওলাই গৈছিলোঁ তামানে।
অ অচ্ছা
এতিয়া এনেই ৰেষ্ট লৈ আছোঁ অ অলপ পিছত কিবা যদি। পাৰোঁ কিবা কাম কৰোঁ কিবা যদি পাৰোঁ এনে কিবা পঢ়া শুনা কৰিম চাওঁ। কি হয় কিবা কিতাপ চিতাপ আছে আ আছে ৱাইফ আছে মোৰ ছোৱালী এজনী,
অ।
ঠিকে আছে ছোৱালীৰো ভেকেশ্যন।
অ কিবা এক একজাম দিবা নেকি।
একজাম নিদিও এনেই বাহিৰা কিত
অ বাহিৰা কে অ আচ্ছা।
এনে বাহিৰা কিতাপ পঢ়িছো আৰু মানে পঢ়ি থাকো মাাজে সময়ে।
অ ভাল কিতাপ পঢ়া হেবিত থাকিলে।
অলপ নলেজটো, জ্ঞানটো বাঢ়ে যদি বাঢ়ক।
অ হয় আৰু বৰষুণ আহিছিল নে নাই আজি?
বৰষুণ আহিছে, ভালে জোৰকে আহিছিলে।
অ-অ-অ
বাকী আপুনি বাহিৰা কিতাপ পঢ়েনে নাই?
মোৰ মানে হেবিট, হেবিট নোহোৱাই হ'ল মানে। এই সৰুতে পঢ়িছিলো, যেতিয়াৰ পৰা মোবাইল মানে হল আৰু চছিয়েল মিডিয়া এইবোৰ, এইবোৰেই মানে মোবাইল পঢ়ো। কিবা কিবি মানে গ্ৰুপত এড হৈ আছো, তাতেই পঢ়িলো ধৰা গল্প-চল্প কিবা আগতে মানে আৰু এনেকে নলেজ হিচাপতটো একো পঢ়াই নহয়। এই মোবাইলতে ইণ্টাৰনেটতে যি পাওঁ আৰু। সেইটোৱে নলেজ আৰু। এক্সট্ৰা কে এনে কিতাপ পঢ়াও নহয় আৰু মানে সৰুতেহে ঢেৰ কিতাপ পঢ়িছিলো। এতিয়া মানে কিতাপ পঢ়িব ধৈৰ্য্যটোও নোহোৱা হৈ গ'ল। উহো।
উম উম।
বেয়া-বেয়া হৈছে মানে কিন্তু, উম।
একো নাই এ এদিন, দুদিন এনেকে এদিন, দুদিন, তিনিদিন এনেকৈ কৰোঁতে কৰোঁতে আপোনাৰ এনেও হেবিট টো আহি যাব যদি পঢ়ে।
তাকেইটো। এবাৰ এখন এই কিনিলো লা লাষ্ট ইয়াৰৰ বুক বুক ফেয়াৰত এখন কিনিলো নভেল। ভাবিলো পঢ়ো আৰু উম তাৰছত অকনমান পেজ মাত্ৰ পঢ়িলো। এনে কিনিলো আৰু আজিলৈকে আৰু প পঢ়া নাই। এবছৰ হৈ গ'ল। এনেকুৱা মানে ইমানেই মানে হেৰি হৈ গৈছে, ধৈৰ্য্য নোহোৱা হৈছে মানে কিতাপ পঢ়াৰ।
ওম-ওম, নাই সদায় আপুনি যদি দুখনমান পাতো পঢ়ে। সেইটো পঢ়ি পঢ়িয়ে যদি আপুনি সদায় মানে দুখন দুখন এনেকে পঢ়ে। সেইটো আপোনাৰ লাষ্টত গৈ হেবিট হৈ যাব। তেতিয়া অভ্যাস এটা আহি যাব অভ্যাসত পৰিণত হ হলে আৰু তেনেকে আপুনি ভালেখিনি হেৰি সময় কিতাপৰ লগত কটাব পাৰিব।
উ তাকে।
তেনেকুৱা।
অ পঢ়িলে ভাল আৰু। তুমি বাহিৰা কিতাপ কি পহা মানে এনে এনে কেনেকুৱা এনেই মানে মে নলেজৰ কাৰনে
এটো মানে মই সেই সাধু কথা বা তেনেকুৱা হেৰিবলাক বা কম্পিউটাৰ ৰিলেটেত কিছুমান কথা
কম্পিউটাৰ সম্বন্ধীয় টেকনিকেল কিছুমান কথা হেই সেবিলাক মই অলপ পঢ়ি থাকোঁ তাৰমানে। আৰু কম্পিউটাৰ বা টেকনিকেল বস্তুবিলাকটো টো দিনক দিনে
অঁ। এয়াই হৈছে ন চব এয়াই মোবাইলতে চোন চব এয়াই হৈ গ'ল।
এয়াই হৈ গৈছে। গতিকে সেই আৰু কেইদিনমান আগতে এ আই বিষয়ে অলপ পঢ়িছিলোঁ। তেনেকুৱা। এই ই পঢ়িলোঁ ভালেখিনি পঢ়িলোঁ পঢ়ি পেলাই সেইটোৱে আৰু যিমান ভাল সিমান বেয়াও। তেনে গতিকে মানুহবিলাকে যদি ভাল চাইডত ইউটিলাইজ কৰে।
অহ, হয় আজিকালি আৰু টেকনলজিৰ যুগ। টেকনলজিৰ বিষয়ে নাজানিলে মানে বহুত মানে নিজকে বুৰ্ব্বক টাইপে লাগে আৰু। হেহ তেক টেকনলজি মানে বহুত ইম্পৰ্টেণ্ট উম ।
সেইটো হয় আমাৰ ধৰক এতিয়া আমাৰ ত্ৰিছৰ ওপৰত বয়স এতিয়া নতুন যিবিলাক ল'ৰা- ছোৱালী সিহঁতেতো বহুত বেছি জানে।
ক'ত জানে তেওঁলোকে জন্মই হৈছে নহয় সেনেকে। আমিতো বহুত দেৰিকে পালো বাৰু উম। ইণ্টাৰনেট আমি দেৰিকে পালো ওম।
সেইটোৱে স্কুলত থাকোতে আমাৰ মবাইল নাছিলে
নাছিলে ইণ্টাৰনেটটো কিমান দেৰিকে মানে আমি ইউজটো হৈছো। এভেইলেবল হৈছে মানে আগতেটো এতিয়াতো জন্ম হৈয়ে ইণ্টাৰনেট মানে চব নেটত চাৰ্চ কৰা শিক যায় আৰু ইণ্টাৰনেটত চব বস্তু পাই তেওঁ মানে জানেই আৰু সৰু পৰাই অনলাইন ক্লাছবোৰ হয় নহয়। অনলাইন অমুক- তমুক কিবা কিবি ধেৰ সিহঁতৰ কিবা -কিবি এটেন্দেঞ্চন অনলাইন দিব লাগে স্কুলবোৰত শিক্ষা হেতুত দিব লাগে। তেনেকুৱা আৰু আমি আৰু গমেই ন পোৱা নাই আমি মানে পোৱাই নাছিলো।
একফালৰ পৰা ভাল একফালৰ পৰা বেয়া।
বেয়া মোবাইল এডেক্টেড হৈ যায় উম। কিছুমানে খুব মোবাইলটোৱে এডিক্টেড হৈ যায় যে এইটো বেয়া মবাইল টো চাওঁ মানে মবাইলতটো বহুত ইটাৰেষ্টিং বস্তু ন ল'ৰা -ছোৱালীবোৰে মানে এবাৰ পালে মানে চাওঁ -চাওঁ লাগি থাকে সিহঁতৰ বহুত মানে -মানে আমি ডাঙৰ বোৰে হয় এনেকুৱা সৰুবোৰতো আৰু বেছি।
সেইটোৱে নিজৰ চিকসা চেটোত নিজৰ মুখখন দেখা পাব। কোনোবাই প্ৰথমবাৰ দেখা পাল পাই পেলাই সেইটোয়ে এটা সিহঁতৰ মে সিহঁত কাৰণে খেলা বস্তু টাইপ হৈ যায় ন'মুখখন দেখা পায় কেনেকেনো দেখা পায়।
দেখা বাউদেও জানিব মন যায় আৰু উম।
মোৰ মা, দেউতাৰো এনেকে মবাইল আছে মই চাওঁ ৰ ঘৰত যাই চাম আজি তেনেকুৱা কথা। তেনেকে হেবিট
উম, আৰু মানে কি হয় কোনোবাৰ চাপজ কোনোবাক চাপজ নিদিলে মা - দেউতা তাকে চাব কিন্তু লগৰজনে আকৌ চাই সি কৈ দিব নহয় মোবাইলত এনেকুৱা বহুত ভাল- ভাল বস্তু দেখা পায়। ভিডিঅ চাব পাৰি এ গান চাব পাৰি ত' সেইবোৰ শুনি আহে ঘৰত টো মোবাইল থাকেই গতিকে সিহঁতে ভাবে কি অ আমাৰতো আমাৰতো ঘৰত আছে মা- দেউতাই কিয় চাব নিদিয়ে তেতিয়া তেওঁলোকে জেদ সিহঁতে জেদ ধৰে বা মনে -মনে চাব। বিচাৰে সেনেকেও মানে হেৰি থাকে বহুত মানে এডিক্টেড হৈ যায়। আৰু তো চলে অ' আৰু ইস্কু স্কুলীয়া ল'ৰা -ছোৱালীবোৰ গেমবোৰ খেলে নহয় সেইবোৰো ডিচকাচন চলে ন সিহঁতৰ মাজত।
সেইকাৰণেতো -সেইকাৰণেতো চছমা ল'ব লগা হয় আজিকালি সৰু বাচ্ছাবিলাকে।
অহ -হয়তো।
তেনেকুৱা আমিতো এতিয়ালৈ চছমা লোৱা নাই।
নাই আমাৰো প্ৰব্লেম নাই সনেকুৱা চব।
সেইটোৱে আপুনি স্কুলত পঢ়ি থকা বাচছাবিলকক চাবচোন বহুত বেছিসংখ্যক আপোনাৰ চছমা পিন্ধা ল'ৰা -ছোৱালী।
উম- উম।
তেনেকুৱা।
উম।
দিয়ক আপুনি ভাত পানী বনাৱক।
অ তাকে বনাও।
ঠিক আছে দিয়ক পিছত কথা পাতিম কেতিয়াবা, উম দিয়ক ধন্যবাদ। অ।